হেল্ল?
অ, কেনেকুৱা আছে।
আছো ভালে আছো, তুমি কেনেকুৱা
আছ কি কৰি আছে আপুনি?
একো নাই কৰা, এতিয়া বিচনাত যাম বুলি ভাবি আছোঁ ।
ত' আজি কি লি আলোচনা কৰা যায়?
এনে খাদ্যৰ বিষয়ত, কি খালে আপুনি ৰাতি?
ৰাতিতো আজি হোটেলত খাইছোঁ, বিৰিয়ানী আৰু কি কয় এইটো, কাবাব বুলি কয় নেকি।
হয়, হয়।
এই দুটা খাইছোঁ।
ঠিকে আছে।
আপুনি?
ডালি, মাছ ভাজি।
মানে খাদ্য মানুহৰ জীৱনৰ এক মৌলিক প্ৰয়োজন নহ!
হয়, হয়।
জীৱন ধাৰণ কৰিবলেই আৰু সুস্থ থাকিবলৈ খাদ্যটো প্ৰয়োজনীয়।
অহ।
মানুহে চক্তি লাভ কৰিবলে আৰু দেহৰ বৃদ্ধি আৰু খাদ্য গ্ৰহণ ।
হয়।
হা, ত' আপুনি কি খাবলৈ বেছি ভাল পায়?
আমিতো খাবলেই নৰ্মেলী কি আছে, নৰ্মালি যিটো আমি খাই থাকো সাধাৰণতে ঘৰত গৰু হা ঘৰুৱা হিচাপে যিখিনি হা শাক পাচলি কৰা মাছ - মাংস চবেই আৰ কি
উম। শাক পাচলি, ফল মূল, ধান চাউল, ডাল দুধ, মাছ মংস আদি
হয়।
মানে এইবোৰ খাদ্যত বিভিন্ন ধৰণৰ পুষ্টি প্ৰদান থাকে যেনে কাৰবাৰ প্ৰটিন ভিটামিন আৰু খনিজ পদাৰ্থ
হা।
আৰু এই মানে সুস্থ স্বাস্থ্য বাবে প্ৰটিন পদাৰ্থ এইবোৰ মানে এইবোৰো উপাদান হোৱা অতি প্ৰয়োজনীয়
আমাৰ ত প্ৰটিনৰ প্ৰয়োজন আছে, ভিটামিন এ বি চিৰো প্ৰয়োজন আছে। আমি শৰীৰটো শিক তাৰ মানে সুস্থ ৰাখিবলৈ আমি, স্পেচিয়েলি ৰা তিপুৱাতে অলপ এক্সাৰচাইজ কৰিব লাগে, তাৰ লগতো খোৱা লোৱাটো আমি চাই চিন্তি খাব লাগে। আৰু আৰ এই স্পেচালি হোটেল বিলাকত দি তিয়া যাওঁ, অলপ চাই চিন্তি তাৰমানে অ', বাহিৰৰ বস্তু খিনি খোৱাৰ পৰা আমি হয়তো বিৰত থাকিব লাগে। আৰু স্পেচিয়েলি আমি পানীৰ পৰাও ধুনীয়া তাৰমানে বেমাৰ আজাৰ হয় আমাৰ পানীটোৱে আমি অলপ চাই চিন্তি বা সেইটো ফিল্টাৰ কৰাৰ, হা ফিল্টাৰ কৰাৰ ব্যৱস্থা কৰি খাব লাগে। হা, পৰা অলপ সাৱধানতা অৱলম্বন কৰিলে সৰিয়লটো ঠিক থাকিব।
চিপছ্, এইবোৰ আমাৰ পৰিহাৰ কৰা উচিত কাৰণ সেইবোৰত পাল মছ ইউজ কৰে। তাৰ পিছত মাজা স্পাইট এইবোৰত বহুত পৰিমাণে চুগাৰ থাকে ইয়াৰ পৰা আমাৰ ডায়বেটিছ
হয়, চুগাৰৰ পৰা বাচিবলে আমি আৰু গৰুৱা পদ্ধতি কিছুমান আছে। আমি ইউজ্ কৰিব পাৰো সেইখিনি আম ঘৰুৱা ভাৱে মেথি বুলি কওঁ। মেথি যদি আমি ৰাতিপুৱা তামানে ৰাতি সন্দিয়াত তামানে, এক চামুচ মেথি, আৰু এক্ গিলাছ পানী লৈ যদি তিতাই থৈ দিও ৰাতিপুৱা যদি সেইখিনি পানী আমি খালী পেটত খাওঁ বা পানীখিনি অলপ মিহি গৰম কৰি খাওঁ, আমাৰ শৰীৰৰ পক্ষে বহুত উপকাৰ হ'ব হ'ব পাৰে। যেনেকৈ আমি ডায়বেটিছেৰ পৰা ৰক্ষা পাব পাৰো, ডায়বেটিছ টো তাৰ মানে মিথি লাহে লাহে নাইক কিয়া কৰি দিয়ে। তাৰপিছত আমি ৰক্ত যিটো আমি হ'ম, মেন মানুহৰ ৰক্ত চলাচলটো যদি ঠিক নহয় মানুহটো অট'মেটিক বেমাৰী হৈ যায়। তে আমি আমি সেইখিনি যদি ৰক্তটো পৰিষ্কাৰ কৰিব ৰাখিব লাগে। আমাৰ মেথিৰ পানী এইটো এটা তামানে ঘৰুৱা পদ্ধতি এইখিনি আমাৰ ভালএটা কামত দিয়া। তাৰপিছত আমাৰ যদি ৰক্তটো পৰিষ্কাৰ হয়, ৰক্ত চলাচল ভাল হ'লে আমাৰ স্বাস্থ্যটো ভাল থাকিব। ত এইখিনি আমি ঘৰুৱা পদ্ধতি আমি কৰিব পাৰো। তাৰপিছত আৰু স্পেচিয়েলি আমি এটা বস্তু জানো যে আমি বজাৰত চব চবজি শাক চবজিবিলাক আমি বজাৰৰ পৰা কিনি খাওঁ, সেইখিনি আমি অলপ আজিকালি দেখা যায় যে মেক্সিমাম চামানে শাক পাচলিত কি কৰে মেডিচিন তে হা হা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। সেইখিনিৰ পৰাও যদি আমি নিজে যদি সেইখিনি তাৰমানে কৰিব পাৰো নিজৰ চবৰে হতো হা। নিজৰ ঘৰতে যদি আমি শাক পাচল বিলাক তাৰমানে কৰিবও পাৰো, বনাবও পাৰো হা খেতি কৰিব পাৰিলে আমাৰো ভাল হব, সেইখিনিও আমি অলপ যদি দি ঘৰুৱা পদ্ধতি দি আমি অলপ চাই চিন্তি চাওঁ সতো হয়তো বহুত বেমাৰৰ পৰা ৰক্ষা পাব পাৰো।
হয়।
ঘৰত মানে থাকি দিব আৰু। ঘৰুৱা মানে নিজেকৈ খেতি কৰো ৰাসায়নিক সাৰ এভইড কৰি মানে সেইবোৰ পৰিহাৰ কৰি জৈৱিক সাৰ ইউজ কৰিলে মানে তাত মানে বেক্টেৰিয়া ভাইৰাছ আৰু বিভিন্ন বেমাৰৰ পৰা মানে আমি ৰখাবও পাৰো আৰু আমি ঘৰতে বনোৱা উম, মানে ঘৰতে মানে খেতি কৰা শাক পাচলিবোৰত মানে প্ৰটিন কাৰ্বহাইড্ৰেটছৰ বি, মানে এইবোৰৰ পৰিমাণো বেছি থাকে।
হয়, হয়। এইখিনি আমি অলপ খালি নিজে নহয় আমি নিজে কৰিব লাগিব আমাৰ লগতে যিবোৰোৰ মানুহ আছে সেইসকলকো স, পৰামৰ্শ দিওঁ। পৰামৰ্শ দিব লাগিব।
হয়। প্ৰটিনে মানে দেহ গঢ়ি তোলে আৰু ক্ষতিগ্ৰস্ত অংশ মেৰামতি কৰে। মাছ, মাংস, ডিম, ডাল, চানা ইয়াৰ উপৰিও মানে চয়াবিন তাত প্ৰটিন এইবোৰ মানে প্ৰটিনৰৰ মূল উৎসৱ।
হয়।
ভাত, ৰুটি আৰু আলু এইবোৰক কাৰ্বহাইড্ৰেট বহুত পৰিমাণে থাকে। চৰ্বি চৰ্বি আৰু চৰ্বি আৰু ফেট যিটো আমাৰ দেহত অধিক শক্তি দিয়ে।
চৰ্বিটো চৰ্বিটো চৰ্বিটো কমোৱাৰ কাৰণে আৰু এটা ঘৰুৱা পদ্ধতিৰ ই আছে মেডিচিনে আমি মধু মধু পাওঁ ন মধু এটো মোৰ মানে মৌ মাখিৰ পৰা তাৰমানে যদি উৎপত্তি হয় য অৰিজিনেল মধু যদি আমি প্ৰত্যেক ৰাতিপুৱা এক চামচ মধু আৰু গৰম পানী এক এক গিলাচ গৰম পানী খাওঁ, কি হয় আমাৰ ফেটি লিভাৰটো তাৰ পৰা লাহে লাহে নাইকিয়া হৈ যায়। আৰু তাৰ পৰা আমি এনাৰ্জিও তাৰমানে স্পেচিয়েলি আমি এনাৰ্জিও পাম। মধুটো এটো ভাল কামত দিব, এইেটো মধুটো আমাৰ আহ নিজৰ তাৰমানে ৰাতিপুৱা যদি আমি মধু খাওঁ, এক চামুচ মধু আৰু গৰম পানী খালে আমি চৰ্বিটোৰ পৰা ৰেহাই পাব পাৰো।
হয়। আৰু এতিয়া যিহেতু বাৰিষা কাল। কিয় শাক পাচলি ইমান অভাৱো নাই।
হয়। আৰু এইটো আমাৰ গৰমৰ সময়ত, গৰমৰ সময়ত মানুহ বেমাৰ আজাৰ বেছি হয়। এইখিনি আমি অলপ যদি আহ, নিজে চাফ চিকুণ হৈ থাকিও লগতে আমাৰ আচে পাচে মানুহখিনিক ব্য অলপ কওঁ, যেনেকুৱা আমি গৰমত ফ্ৰিজৰ ফিৰিজ আমি সকলোৱে ইউছ কৰোঁ, বৰ্তমান ব্যৱহাৰ কৰোঁ চৱে ফ্ৰিজৰ, ফ্ৰিজৰ ফালে যিখিনি আমাৰ বেমাৰ আজাৰ হ'ব পাৰে, সেইখিনি সতৰ্কতা আমি কৰিব লাগিব। কাৰ ফ্ৰীজত যদি আমি ঠাণ্ডা পানী খাওঁ। কৰ'পাৰ পৰা আহি ঘৰত আহি যদি তাৰ মানে শৰীৰটো গৰম হৈ থাকে। সেই সময়ত ঠাণ্ডা পানী খালে কি হয়, ভিতৰত যিটো আমাৰ লিভাৰ থাকে লিভাৰ টো কি কৰে, সেই পানী খিনি সহয্য কৰিব নোৱাৰি। গৰমৰ যেতিয়া আমি ঠাণ্ডা সোমাই দিওঁ। আল্টিমেটলি তাতে এটা বেমাৰৰ উৎপত্তি হ'ব পাৰে, সেইকাৰণে আমি সৰু বাচ্ছাবিলাক। বাচ্ছা সৰু সৰু যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে, শিক ল সেই সকলোকে এই ফ্ৰিজৰ পানীৰ পৰা আমি তাৰমানে অলপ আপ‌ আঁতৰত ৰাখিব লাগিব। তাৰ লগত এ, আজিকালি আমি ঠাণ্ডা ঠাণ্ডা বস্তু আপুনি কয় হিচাপে স্প্ৰাইট বা ফ্ৰুটি যিবিলাক বস্তু আছে, এইখিনিও আমি যিবিলাক বনোৱা পদ্ধতি আমি চাব লাগিব। হয়। এইখিনি আমি এ, অলপ বজাৰত গৈ অলপ চাই চিন্তি খাব লাগিব।
হয়। এইবোৰতকৈ যদি আমি এবোৰতকৈ আমি যদি কুঁহিয়াৰ ৰস, নেমুৰ চৰবত এইবোৰ খাওঁ, এইবোৰ ভাল।
হা, ন। আমাৰ নেমুটো ভালো উপকাৰ দিয়ে। নেমু
হয়। নেমুত ভিটামিন চি থাকে অধিক পৰিমানে যি মানে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। মানে বহুতো চাক পাচলি বা কিবা আছে যিবোৰ মানে ঔষধ হিচাপে ব্যৱহাৰ হয়। সেইবোৰ আমি চাক পাচলি হিচাপে গ্ৰহণ কৰি আছো। যেনেকুৱা চাচিনা গছৰ পাৰৰ আদি বোৰৰ সেইবোৰ ভাজি খালে বা তাৰ পৰা ৰস ওলাই খালে বি পি কম হয়, যিটো ব্লাড
হয়, হয়, হয়।
তাৰপিছত, হালধি এটা গুৰুত্বপূৰ্ণ ঔষধি খাদ্য। ইয়াত থকা উপদানসমূহে দেহত সৰপদা প্ৰধা মানে কমাই আৰু গাটোক গা শুকোৱাত সহায় কৰে।
হয়, আমাৰ
ঠাণ্ডা বা কাচি হলে, গৰমত গৰম দুধত হালদি মিহি মিহলাই খালে উপ কাৰ পোৱা যায়।
হয়।
আদা আন গুৰুত্ব গুৰুত্বপূৰ্ণ ঔষধ, আদা, আদা পাচনত সহায় কৰে। আপুনি জানেনে এইটো?
হ' কওক অল আপোনাৰ পৰা অলপ শুনি আছো, ভাল লাগি আছে। বুজতেছনে আমি বহুত অজান অজানৰ কথাখিনি জানি আছো।
মানে সৰ্দি কা কাশিতো মানে উপকাৰ কৰে আদাটো
হা, আদাটো এইটো ই কৰিব লাগিব অলপ গৰম কৰি আৰু নহলে কি কৰে এইটো এ, সৰু, সৰু, সৰু, সৰু টুকুৰা, টুকুৰা কৰি কাটি লৱন দি খালি সেইটো আৰু বেছি ভাল।
নিমখ দি
হা, সেইটো আৰ বেছি
আৰু আজিকালি ল'ৰা ছোৱালীয়ে মানে যিটো জেনজি, সেইবিলাকে ৰেষ্টুৰেন্টত মান বেছিকৈ গৈ তাত থকা খাদ্য বোৰ খাই, মানে বেমাৰ আজাৰ ৰ মানে পৰিমাণটো একেবাৰে বৃদ্ধি কৰি কৰাই দিছে একেবাৰে।
হয়।
ত', সেইবোৰ আমি পৰিহাৰ কৰি ঘৰতে বনোৱা খাদ্যবোৰ গ্ৰহণ কৰিব লাগে।
আমি কিছুমান ঘৰুৱাভাৱে বহুত বস্তু পৰিহাৰ কৰিব লাগিব, আকৌ গ্ৰহণো কৰিব লাগিব। তাৰমানে চলাৰ পথত বহুত কিছু আমি জানিব লগা আছে।
হয় মানে সুস্থ জীৱনৰ বাবে সুষম খাদ্য গ্ৰহণ কৰা অতি প্ৰয়োজনীয়। সকলো ধৰণৰ পুষ্টি সঠিক পৰিমাণত থকা খাদ্য খালেহে মানে দেহ সুস্থ আৰু সবল হয় থাকে।
হয়।
শেষত ক'ব পাৰি যে খাদ্যত থকা পুষ্টি উপাদানসমূহে আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। আৰু গুৰুত্বপূৰ্ণ সেয়েহে আমি সদায় পুষ্টিকৰ আৰু সুখম খাদ্য গ্ৰহণ কৰা উচিত।
হয়, হয়। যিয়ে নহওক আপোনাৰ পৰা আমি ভাল পৰামৰ্শ এটা পালো। এইখিনি আমিও গ্ৰহণ কৰিব গ্ৰহণ কৰিম বেলেগক হয়ত এটি জনোৱাৰ আমাৰ দৰকাৰ আছে, আৰু আমি সেইটো যুৱ সমাজে সমাজটো তাৰমানে কেনেকৈ ভালকৈ ৰাখিব পাৰে সেইহে আমি কেনেকৈ ভালকৈ ৰাখিব পাৰি সেইখিনি আমি লাগি লাগি থাকিব লাগিব, ঠিক আছে ধন্যবাদ। কথা পাতি ভাল লাগিল আপোনাৰ লগত। পিছত হা পিছত লগ পাম।